কোৱা
অ' কি খবৰ পিছে?
ভাল, তোমাৰ?
অ' আছো দিয়া ভালে, আহ কি কৰি আছা পিছে তুমি এতিয়া?
এ একো নাই ৰবা এনে ফোন চাই আছিলো, তুমি কি কৰিছা?
মই চিনেমা চাইছিলো ৰবা।
অ' আচ্ছা আচ্ছা। বাকী, এইকেইদিন কি কৰি আছা তুমি?
এইকেইদিনো বাৰু ক'ব গলে ধৰা এনেই ডিউটিতে ব্যস্ত।
অ' আচ্ছা আচ্ছা, এতিয়া মানে ঘৰতে আছে ন ওলাই গৈছে কৰ'বাত?
ইয়াতে ডিউটিতে আছে মই, কম্পিউটাৰত চিনেমা চাই আছো।
অ' অকে অ'। বাকী চবে ভালে আছে ন ঘৰত?
অ' আছে আছে চব ঠিকে থাগে মানে ভাল বেয়া মাজে মাজে।
অ' আচ্ছা আচ্ছা, এইকেইদিন মানে ভালে আছে মানে বটৰতো কেনেকুৱা আজি ইমান গৰম দি আছে আকৌ, মই চব ভালেই হ'ল বৰষুণ ষ্টাৰ্ট হৈছে গৰম নালাগিব আকৌ বৰষুণ মানে ৰ'দ দিয় ষ্টাৰ্ট হ'ল।
অ' সেয়াই মানে ব বতৰ গৰম দিলে গৰম বৰষুণ দিলে বৰষুণ আছে।
তাকে।
বৰষুণ দিলে বানপানী, গৰম দিলে বেমাৰ।
উম, গৰম দিনত বেছিকৈ গৰম দিন ভাল নালাগে থাকি। এইব বহুত বেছি গৰম লাগে ন। সেইটোৱেই। বাকী আৰু তোমাৰটো একজাম শেষ হৈ গ'ল ন?
অ' এক্সাম শেষ হল ৰবা কিবা অ' সেইয়াই মানে উপায় নাই আৰু জব চব বিচাৰিছে বাৰু।
অ' আমাৰো মানে সেই ৰবা ইণ্টাৰ্ণশ্বিপ চলি আছে ন দহ দিন মান পিছত শেষ হব ছাগে।
অ'। ভাবিছো, তেনেকে মানে ফুৰিব যাওঁ বুলি তোমালোকৰ লগত তেনেকে আমি চব লগ মিলি গলে। ইমানো গৰম দি আছে ন।
সেৱাই, অলপ
সেইকাৰণে
পিছে, ক'ত যাম বুলি ভাবিছা?
এনে মানে শ্বিলং ফালে যোৱাৰ কথা আছিলে, যাবা নেকি?
অ' পাৰি যাব সেনেকে মানে কেইজন মান যাব এনেকে লগ হৈ।
এনেকে মানে আমাৰ যোনবোৰ লগবোৰ আছে তেনেকে মিলি পেলাই যাম আৰু। কিমানো হ'ব মানে
গাড়ী লৈ যাবাৰিমে গাড়ী লৈ গ'লে যিহেতু মানে শ্বিলঙ ৰা্তাবোৰ বেয়া তেনেকে মানে অলপ অসুবিধা হ'ব। আকৌ যাব লাগিব তেনেকে মিলাই ফালে গাড়ী লৈ কিনে, যাবানে?
অ, পাৰি যাব এনেকে।
অ, অ। ফ্ৰী আছা কি নাই তুমি? ফ্ৰী আছা ন?
অ, আছোঁ আছোঁ।
অ,
ফ্ৰী আছোঁ বাৰু মানে হঠাৎ কেতিয়াষ্টমাৰ আহি যায় তেতিয়া মানে অলপ প্ৰব্লেম হয়।
অ, আচ্ছা, এনেতো যাব পাৰিবা?
অজ পাৰিম বাৰু।
অকে ওলাবা তে, মানে তুমি ক'বাত গৈছা নেকি এনে ফুৰিবৰ কাৰণে?
এনে ফুৰিব ধৰা ইমান দূৰত যোৱা নাই মই ডিব্ৰুগড় গৈছিলোঁ যেন। ভিতৰত তাকৌ পৰীক্ষা দিবলৈ।
অ, এটলিস্ত গৈছা যে মই মানে কতো যাবও পৰা নাই ইণ্টাৰ্শিপৰ কাৰণে। তাকে ভাবিলোঁ আৰু তোমালোক অলপ চবে লকে মিলি পেলে যাওঁ কৰবাত।
উম, পাৰি এনেকে যাব, গোটেই লগ হৈ।
সেইটোয়ে মানে এতিয়া ই মমানে গৰম দি আছে ন, তাতো মানে সে ভালো লাগে ইমান গৰমো নাই।
উম অলপ ঠাণ্ডা থাকে,
হয়।
পিছে তুমি কৰ'বাত গৈছা নে নাই এনেকে ফুৰিবঢ়লৈ?
নাই ৰবা মানে আমাৰ ষ্টাৰ্ট হ'লহে আৰু তাতে, ইণ্টাৰ্ণশ্বিপৰ শেষ হৈ গ'ল ন কলেজ যাব লগা হৈ যায় আছে। যাবই পৰা নাই সেইকাৰণে।
টুৱেণ্টি ডে'চ চামথিং হৈ গ'ল। এতিয়া দহ দিন হা আৰু দহ দিন বাকী আছে।
কেতিয়া পছ তাত কৰিছিলে ইণ্টনশিপ?
ইণ্টাৰ্ণশ্বিপ মানে সেইটো মাহৰ লাষ্টৰ উইকৰ পৰা কৰিছে।
হয়।
হয়।
বাকী আৰু তেনেকে মই ভাবিলো আৰু আমি তেনেকে যাম ভালে কৰিলা তুমি কলটো কৰিলা বুলি মোক কল কৰিম বুলি ভাবিছিলোৱে মই।
মই ভাবিছিলো লগ চগ ফালে যাউৱে নেকি কৰ'ৰবাত।
উম উম ইমান নোৱাৰি ন ইমান গৰমত বহ থাকিব কাৰণে।
উম, গৰমত থাকি আৰু একেবাৰে কিবা লাগি যাব।
মানে সেই কলে যোৱাকে থাকিবা মানে কি কালকে যাবা নে এনে লাইক আহ ৰাতিপুৱা যাই ইভিনিংলৈ আহি যাবা কাৰণ আমি ছোৱালী বোৰো যাম ন তেনেকে, ইমান এলাউতটো নকৰে জানাই।
এনেকে ধৰা গলেতো, মানে একোতো চোৱাই নহ'ব ন। গলে দুদিন মমান থকাকে হলেও যাব লাগিব।
চাওঁ ৰব মানে ঘৰত সুটি চাব লাগিব তেনেকে যাব দিব কি নাই দিব লাগে কৈছিলে নেক্সট টাইম গলে যাব দিব বুলি
অ যাব দিব চাগে
অ অ সেইটয়ে মানে লগৰ কেইজনীয়ে যাম বুলি কৈছে নো দিব পাৰে
এনেকে লগৰ লগত গ'লে ভাল তেতিয়া যাব দিব আৰু কাৰণ লগবোৰো যাব ন।
অ, ' সেই বাকী এইকেইদিন মানে আৰু কৰ'বাত যাবা নে তাৰ মাজতে? আমাৰতো যোৱাদেৰি আছে ন শ্বিলং ফালে
অ, ' এনেকে ধৰা একোলেন্ড যাব পাৰি বাৰু
অ, ' অ, ' ন, ইমান গৰম দি আছে পাৰি তেনেকে
উম, পাৰ়ি তাতে যায় ভালো লাগিব অলপ ঠাণ্ডা পৰিব
অ, ' চানডে মানে যদি তুমি ফ্ৰিয়ে থাকা চাগে যাবা নেকি চানডে?
কি ক সধে আহ চানডে এনেকে পাৰি যাব বাৰু ওলাই অলপ। অ, ' কিন্তু এই গৰম ন একদম
অ, ' অ, ' সেইকাৰণে আৰু গৰম গৰম দিনত সেইবোৰত যাই ফালে ভাল লাগে ন
বতৰটো চাই মেলি অলপ যাব লাগিব।
উম, উম, মোৰ লগৰ কেইটাকো কৈ দিম যাম দিয়া একেলগে।
উম।
এতিয়া কি খৰত যাই আছা নেকি?
হা?
ঘৰত যাবা এতিয়া।
এতিয়া নাযাও ৰবা অলপ দেৰিকে যাম মানে অলপ ৰাতি আঠটা নটা মানত।
অ, ' আচ্ছা আচ্ছা দেৰি আছে ন অলপমান।
অ, ' এতিয়া অলপ থাকো আৰু ডিউটিত
অকে বাকী তোমাৰ মানে কোনটো জেগাত বেছি ঘুৰি ফালে ভাল লাগে ধৰি লোৱা কোনটো দেশত ভ্ৰমণ কৰাৰ মন আছে থাকে ন চবৰে ড্ৰিম প্লেচ তেনেকে?
গ এনেকে মোৰ যাব লগা ঠাই একো নাইয়ে বল মানে ইচ্ছা আছে ভাৰতৰ ধৰা তাজমহল চাব ইচ্ছা আছে। তাজমহল। তাৰপিছত আৰু ধৰা তোমাৰ এ আছে আৰু বহুত খিনি জেগা মানে ক'ব পৰা নাই নাম চাম মানে মনত পৰা নাই।
অ, ' আচ্ছা আচছা তেনেকে মানে মোৰ অ
ফ্ৰান্সৰ অ এনেকে ঠাণ্ডাত যাব পাৰি বাৰু।
উ, ঠাণ্ডাৰ জেগা লাইক কাশ্মীৰ বা মনালী মোৰতো লগৰ কেইটাৰ লগত চব বৰ মিলি পালে মনালি যোৱাৰ মন আছে। মনালী ট্ৰিপ তেনেক ভাবিছ আৰু ন হা মানে সেইটো দূৰত আছে ন তো ঘৰৰ পৰা তেনেকে সুধিব লাগিব।
অ, ' এয় বাদ
উম, যাব দিলে আৰু যাম আৰু এইটো বছৰ লাষ্টটোৰ ফালে ন তেনেকে মনালি মানে ঘুৰি থাকিব লাগে ভ্ৰমণ কৰিলেও কল মানে আমাৰ সেই নহয় মানে ভ ভালৰ লগৰ লগত বহুত খিনি শিকিব পাৰি ন বাহিৰৰ কালচাৰ সিহঁতৰ খোৱা বোৱা সাজ পৰ কেনেকুৱা হয় সেইবোৰ জানিব পাৰি ভাল লাগে।
আমিতো এইবাৰ তুমজাং ট্ৰিপ বুলি যাম বুলি ভাবিছো।
অ', ক'লে?
টোমজং পিক।
এটো ক'ত আছে?
এইটো তোমাৰ সেই ডিমাহাচাও।
অ', আচ্ছা আচ্ছা।
ধৰা আমি একদিনাখন গলো ত' আমি কালি থাকি পৰহি ঘূৰিব পাৰিম তেনেকে আৰু।
লাগে মানে ভ্ৰমণ কৰিলে নিজৰো ভাল লাগে আৰু বহুত কিবা কিবি শিকিবও পাৰি ন যাব লাগে। মানে শ্বিলঙতো সিফালে যে মানুহে তাৰে মানে কালচাৰ টো অলপ ক'বলৈ বেলেগে হয় আমাতকে সিহঁতৰ খানাটো অলপ বেলেগ হয়। শ্বিলঙত ধৰি লোৱা থোপকা বেলেগ বেলেগ ডিচ হয় ন সেইবোৰ মানে খাব কাৰণে সোৱাদ লাগে আৰু কালচাৰ টো এক্সপ্ল'ৰ কৰিব পাৰি তেনেকে। যাম যাম অ'। আমাৰ এইখিনিৰিতো বহুত কিবা ইমান ভাল ভাল জেগা আছে মানুহে আহে বাহিৰৰ পৰা। মেঘালয়া চাইডত সেইফালো যাব পাৰি।
অ', মেঘালয় তুমি মেঘালয়ৰ নেকি?
নহয় নহয় মানে মেঘালয় ন হয় গুৱাহাটী হয় মানে ওচৰতে হয় ন ক'ব গ'লে আমাৰ গুৱাহাটী পৰা মানে তাৰ বাহিৰ নৰ্থৰ পৰা আহে তেনেকে ঘুৰিব কাৰণে চাউথৰ পৰা আমাৰ ওচৰতে। তেনেকে যাব পাৰে।
অ', পাৰি যাব সেনেকে কিন্তু সময় নিমিলে ন। এইটোয়হে মেইন কথা সময় নিমিলে ন?
সেটোৱে মানে চবৰে কিবা ন জব থাকি লে নহলে কিবা কোনোবা কলেজ পঢ়ি আছে একজাম তেনেকে মানে আজিকালি ডাঙৰ হোৱাৰ লগে লগে আমাৰ টাইমতটো মানে বহুত বিজি হৈ গৈছে আমাৰ সময়খিনি।
উম, সেটোৱে।
যাম বুলি ক'লে বহুত ভাবি কিনে যাব লাগে আৰু টাইম মিলাই কিনে।
উম, তেতিয়া অলপ দিগদাৰ হৈ যায় ধৰ চবৰে টাইম নিমিলে।
আকৌ এইবাৰ যাম বুলি কৈছো যিহেতু যাম দিয়া পিছত আৰু কেনচেল নকৰিবা দে।
অ', পিছত মানে ধৰা সময় নিমিলে ন ত এতিয়া অলপ যাই আহো।
উম, উম। এতিয়া আৰু লাইক কেনচেল নকৰিলেও হ'ল চবে লগবোৰ মানে পিছত আকৌ কৰি দিয়ে ন।
অ', পিছত লগ বোৰে মানে হে কৰি দিয়ে কিছুমানে যাব নোৱাৰে পিছত।
একো নাই মানে ভালকে আৰু চিয়ৰিটি কৰি পেলাই গলে হ'ল তেনেকে।
অ', সেইয়াই। কবা পিছে মানে লগৰবোৰকো কবা সেনেকে।
অ', অ'।
মই মোৰ লগৰবোৰক কম বাৰু সিহঁতেও যাব পাৰে।
অ', মানে বেছিকে লগবোৰ গ'লে ভাল লাগে ন তেনেকে।
উম, তেনেকে পইচাটোও মিলি যাব। খৰচা নহয় তেতিয়া।
উম, উম।
অ' কিবা খালা কি নাই তুমি গধূলি?
এতিয়া একো খোৱা নাই বাৰু, তাকে খাও নেকি কিবা তাকে ভাবি আছো ৰবা।
অ' অ' মইো মানে যাও মায়ে কিবা বনাইছে চাগে মাতি আছে। পিছত আৰু কেতিয়াবা কল কৰিবা। নাই নাই মায়ে মাতি আছে কিবা বনাইছে চাগে মেগী চেগি তেনেকে। মেগী খোৱা নাই তুমি?
মে বি মেগী, মেগী নাখাওঁ বাৰু মই।
অ'কে।
মেগী ভাল নাপাওঁ সেইটো মই কিবা নিজে ভাল নাপাওঁ কিবা এটা ভাল নালাগে।
ভাল নোপোৱা?
অ', নাখাওয়ে সেইকাৰনেই, মানে এইবাৰ নিউজ পাইছিলে কিবা মকৰ এটা ওলাইছিল বোলে তাৰ পৰা।
পেকেট হয় মানে চবৰে সেই থাকে আৰু নাই মানে মেী খাই বহুত ভাল পাওঁ।
অ' মোৰ ভাইটিও খাই বহুত ভাল পায়।
আচ্ছা।
মই খাই ভাল পাইছিলো মানে এইকেইদিন এই তেলত ভাজি ভাজি বনাও। মই অলপ মানে ফ্ৰাই কৰি বনাছো।
অকে।
হেল্ল'
হা হা শুনি আছো দিয়া বাৰু মই যাওঁ মই মাতি আছে হা পিছত আকৌ কল কৰি আছো মই।
অ' অ' দিয়া দিয়া।
দিয়া ঠিক আছে ব বাই।